হেল্ল'?
অ' কি খবৰ?
অ' মোক ভালনে দিয়া তোমাৰ ভালনে?
আছো দিয়া ময়ো ভালেই আছো, কি কৰি আছা পিছে?
এতিয়াতো শুবৈ আহিছো। কিন্তু ভাবিছো টোপনি নগলে আজি নৰৱে আৰু ব্ৰাজিলৰ খেলখন চাম।
ফুটবল ৱৰ্ল্ড কাপ মই চোৱা নাই। এদিনো। বাকী খোৱা বোৱা কৰিলা ভাত খালা?
অলপ আগতে খালোঁ ভাতটো। তুমি খাইছা?
মই খাইছো তুমি বহুত শ্ল তুমি তোমাৰ শ্ল' মচন মটো কৰি দিল নেকী
অ' মানে মই আজিকালি বহুত ভালকে ভালকৈ মানে আহ কথাবিলাক কব খোজো। সেইকাৰণে মই এনেকে কৰিছো মই বেছি যদি বেগত কৈ দিওঁ ত' মোৰ এইটো লিখিততো নাথাকে।
অ' নে তুমি লিখিততো আহ মানে তুমি যেতিয়া শ্ল' কোৱা মানে যেতিয়া তুমি লাহে লাহে কোৱা তেতিয়া এনেকুৱা লাগে মানে তুমি মানে বহুত ভাবি ভাবি কৈ আছা।
হয়। তোমালোকৰ ফালে আজি বৰষুণ গৈছে নে?
বৰষুণ বৰষুণ পৰিছে আমাৰ ফালে মানে শনত নাই। কিন্তু বাহিৰত মই ওলাই আহিলো মই ৰুমত সোমাই আছিলো। ৰুমত মানে মোৰ ইমানেইে গৰম ইমানে গৰম ইমানে গৰম থাকিব নোৱাৰাগে ত' বাহিৰলৈ ওলাই আহিলো। এতিয়া ইমান ধুনীয়া বাহিৰত মানে তোমাক মই কি ক'ম আৰু একদম লাগিছে এনেকুৱা যে মই এচিত আছো মানে।
তোমাৰ এখন চেয়াৰ থাকিলে বাহিৰত
চেয়াৰ থাকিলে বহিব পাৰিলো হয়। বহুত ধুনীয়া মানে বাহিৰত ৱেডাৰটো বৰ্তমান।
আমাৰ তাততো বহুত জোৰে দিলে আৰম্ভণিটো। বটাহ দি একদম ঢেৰেকণী দি সেনেকে দিছে বৰষুন।
অ' ভাল ভাল তোমালোকৰ ফালে এনেও অলপ মানে ঠাণ্ডাটো পৰি
অ' বৰষুণ দিয়াৰ কাৰণে এতিয়া লাইক অ' মানে সেইটো ৱেডাৰটো ঠাণ্ডা টাইপৰ হৈ আছে।
উম, এই আৰ চি চি ঘৰবোৰ মানে সঁচা ক'ব গলে জিৰ' বেনিফিটছ মই ভাবোঁ। আছে আৰু তুমি যদি তাক মানে এ বেলেগ হেৰি ইউজ কৰা কিন্তু যদিাৰ যিটো মানে শান্তি ন সেইটো আৰ চি চি ঘৰত খুব কম ইয়াতে মানে গৰমটো কিবা ট্ৰেপ হৈ থাকে। গোটেই ৱালবোৰ চবতে। কণ্টিনচলি হিট হৈ থাকিব লাগিলে বৰষুণ দিয়ক কিবা দিয়ক একো ইফেক্ট নপৰে।
মই বুজিছো তোমাৰ যোন টো বেথা সেইটো মই বুজি পাইছো। ইয়াত তাতে কিবা আমাৰ ইয়াতে আমাৰ ইয়াতে ৰাতি হলে গৰমটো কমি যায় অলপ আ, আ, যিমান কি দিনত গৰম নহওক ৰাতি তোমাৰ গৰমেই লাগিব বহুত এতিয়া বহুত একদম গৰম দিলে সিদিনা অলপ থাকিব বেছিকে কিন্তু এটা কম পায় কিন্তু ময়ো থাকি পাইছো ন' মই তাতে গুৱাহাটীত থাকোতে ৰাতি মানে দিনততো দিনতে ৰাতি টোপনিয়ে নাহে সেনেকুৱা গৰম।
উম,
সেইটো সেই দুবছৰ আগৰে কথা। তাতে আমি ৰাতি এনেও কোৱা হৈছিল যে গোটেই ৰাতি সেই দুই তিনিটা বজালৈ টোপনি নাহে পিছত আৰু সাগৰে বেজাৰে তাৰপিছত তেনেকে ধৰে টোপ বিহু চোৱাৰ দৰে টোপনি ঘূৰি যায় সেনেকুৱা হৈছিল।
সেইটোৱে টোপনি মানে ত' টোপনিটো ভাল হ'ব লাগে আৰু মানে শান্তিত শুব পাব লাগে সেইটো বহুত দাম বস্তু, যিমানেই যি নহওক। টোপনিটো ভাল হৈ থাকিলে গা মন বোৰো ভালে থাকে। তুমি কি খালা আজি ভাতৰ লগত?
আজি ভাতৰ লগত আমাৰ আজি ৰবিবাৰ হিচাপে দিনতে মাংস আনিছিলে মাংস ভ' আঞ্জা কৰিৰিলে মায়ে কৰিছিল আৰু বেছিক কে বনাইছিল আৰু ৰাতি এনেইতো আমাৰ মা দেউতাই নাখায় ত' সেইকাৰণে বেছিকে আনা কাৰণে আমি দিনত এতিয়াও খালো আৰু মাও খালে কিন্তু এষত ভাত আজি অলপে খাইছে
বুজিছোঁ
আজি মানে হয় কিন্তু যেতিয়া তুমি যিমান কি ধুনীয়াকে মাংস বা সেই নবনোৱা তোমাৰ সেইটো এটা এটা মানে পাৰ্থক্য এটা পোৱা যায়। তুমি যেতিয়া পেকেটৰ মচলা বা সেনেকে লাইক আ, মিক্সিত মিক্সিত বটা মছলা সিবিলাক দিলে যেনে তেনেকৈ টেষ্টটো কিন্তু বুটি পেলাই দিলে অ, হেইত তেতিয়া টেষ্টটো এটা বেলেগ উঠে।
টেষ্টটো বেলেগ উঠে আৰু বহুত সোৱাদ হয় খাবলৈ।
আজিও ভাল হৈ হৈছিলে
অ', মই ঘৰত মাংস বনালেও তেনেকে কৰো যিমানেই মানে কষ্ট নহওক কিয় মই সদায় বতো মানে আ, পতাত হওক বা পতাতে বেছিভাগ পতাত পুৰা বতু মচলাবোৰ বতি কৰি পুৰা একদম বুটুৱাই লওঁ পেষ্ট এটা বনাও তাৰ পিছত তেনেকে এটো এটা কে বস্তু কল ভাল লাগে বনাইও ভাল লাগে
মোৰ সেনেকে মাংস বনোৱা নাযায় দিয়া আজি কালিতো বহুত কম খাওঁ হা ঘৰত যিহেতু মানে ৰা আৰু আমাৰ মানে ঘৰত কি হয় দিনত সনেকে মাংস খোৱাই নাযায়। এ বেছিভাগ সময় ৰা ৰাতিয়ে খোৱা যায় আৰু এতিয়া ৰাতি কি হৈছে যে মাহঁতে নাখাই কাৰণে খোৱাই নাযায়। আৰু এনেও কমাই দিছো ইমান মাংস বেছি খোৱাতটোও ভাল নহয় ন। ত সেইকাৰণে। মানে কি হৈছে আৰু মোৰ মানে বনোৱাই নাযায় মোৰ বনালেও মা বনাই নহ'লে বা বা ভাল বনাই মোৰ কিন্তু মই চাগে। মানে মনত পৰাকে দুবাৰ মানে বনাইছো। তাৰে বাহিৰে আৰু। বনোৱা নাই আৰু মই সিমান ভালো নবনাও মাংসটো প্ৰেক্টিচ নাই যে। কিন্তু বাকী এনে ভাজি-চাজি বা আহ সাধাৰণ দালিত। তৰকাৰী সেইখিনি বনাব পাৰো আৰু।
হম', হম, হয়,
তুমিতো আৰু পাকৈতে বনোৱাত।
মই পাকৈত হয় কিন্তু মোক মানে প্ৰপাৰ সা সৰঞ্জাম বোৰ লাগে বনাবলৈ। মোৰ এতিয়া ৰুমত এটা প্ৰধান অসুবিধাৰ হৈছে। মোক, কেৰাহীটো ভাল নহয় মানে মোক যিটো টাইপৰ কেৰাহী মোক লাগে বনাবলে। সেইটো প্ৰথম কথা। ডাঙৰ আৰু লোহাৰ প্ৰপাৰ আইৰনৰ কেৰাহী লাগে মোক। হা, যিটোত মানে হিপটো অলপ সময় ট্ৰেপ মানে অব, এবজৰ্ভ কৰি থাকিব পাৰে বেছি সময়। সেনেকুৱা টাইপৰ গৰম হ, বুত টাইম লাগে আৰু বহুত সময়লৈ গৰমো হৈ থাকে। ত, সেই বস্তুটো মোক লাগে তাতে সোৱাদটো বহুত বেলেগ হৈ যায়। আহ, আৰু প্ৰপাৰলি মানে। অ', মানে গোটেই বস্তু খিনি আটাকে মোক এটা কেৰাহী লাগে যিটো অলপ চাইজত ডাঙৰ হয় মই সেই কেৰাহীটো লগত লাগিব অতি সোনকালে তাৰপাছত।
এটা আছে নহয় সেইটো বনাব মই নাজানো কিন্তু দেখো কাৰণে। কৈছো, উৱৰক বুলি যে কয়।
অ', উৱৰক।
চাইনিজ কে আহি নেকি সেইটো নেখিয়ে অ সেইটো বনালে। বহুত ধুনীয়া দেখি এই যে এই ৰেষ্টুৰেণ্ট বিলাকত বনাই ন। ফাষ্ট ফুড বিলাক যে বনাই।
ফাষ্ট ফুড বনোৱাৰ কাৰণে সেইটো আৰু মানে হাই হিটত বনোৱা আৰু। খাদ্যবোৰ যিবোৰ ইনষ্টেণ্ট হয় হয়।
মোৰ সেই উৱৰক ত, খাদ্য বনাব ইচ্ছা যে।
অ', পাৰি ধৰা তুমি নুডলছ বনাব পাৰা। বা যিবোৰ মানে চিলি কেনহা এই বোৰ বস্তুত মঞ্চুৰিয়ান কিবা এনেকুৱা। সেইবোৰ বস্তু ভাল হয় বুকত বনালে নন ষ্টিক টাইপ হৈ যায় ন এইটো।
উম',
আৰু মোৰ কেৰাহীতটো এটা প্ৰব্লেম সেই নন ষ্টিক নহয়, মানে লাগি যায় কিবা তলত বৰ অশান্তি পা মই কেতিয়াবা, কেতিয়াবা।
শান্তি পাওঁ বনাব আৰু আমাৰ এটা আছে হা নন কিন্তু সেইটো ইমান ইউজ কৰিও ভাল নাপাওঁ মই সটো বনালে মই। বহুত দিন হ'ল কিবা নিজাক একদম ভালকে বনেও নাই মই বেছিকে ভাজা যায় কণী- চনী ভাজা যায় বা ৰাতিপুৱা। ৰুটি লগত খোৱা পিয়াঁজৰ ভাজ। এ, আলু তৰকাৰী অলপ সেনেকুৱা আৰু। এনেকে বনোয়া যায়।
বুজিছোঁ। মই চবতছে, ভাল। মই আজিকালি অলপ মানে ইজি কৰিবলৈ ৰুমত থকাৰ পৰা অকলে অলপ ইজি কৰিবলৈ প্ৰেচাৰ কুকাৰতে বহুত বস্তু বনাও চাই প্ৰেচাৰ কুকাৰতো মোৰ কাৰণে কেৰাহী কেৰাহীৰ নিচিনাই মানে ত' মই গাহৰি মাংস বাঁহৰ গছ দি পেলাই প্ৰেচাৰ কুকাৰত বনাই দিব পাৰিম তোমাক এটা ৰেচিপি যিটো মই ভাবো, ওৱান অফ মাই বেষ্ট ৰেচিপি হ সেইটো ইমানেই চিম্পুল তোমাক যদি মই এতিয়া কৈ দিওঁ তুমি এতিয়াই সেইটো বস্তু মানে মনত ৰখি যাব তোমাৰ ইমানেই চিম্পুল ৰেচিপিটো তাত জিৰ' অইল। আৰু জিৰ' পেকেটৰ মছলা একো নিদিওঁ তাতে। একদম অথেটিক বস্তু। হেল্ল'?
গ, আহ
অ'। ত' এ সেইটো মই আ যি ভাল বনাওঁ
তাকেই আৰু তুমিতো ইয়াতেতো এতিয়া নিজে বনাই খোৱা চ'ব। খিনি তোমাৰ হাতৰ গাহৰি তোমাৰ হাতৰ বা গাহৰি চাগে মই এবাৰে খাইছো বনোৱা গাহৰি
আহ, তুমিও তোমাক খুৱাইছিলো চাগে ন।
এ, আৰু ভালকৈ খাম দিয়া আমাৰ ঘৰত তুমি যদি আমি এনেকুৱা টাইপৰ কিবা এটা প্লেনিং কৰো মানে তোমাক কম ধৰাহৰি লৈ আহি যাব। স আমাৰ ঘৰত বন পাৰিব
অ, পৰা যায় তেনেকে।
তাকেই'। মোৰ গাহৰি খাব পাৰ উখাল পাও, কিন্তু মই বেছিও খাব নোৱাৰো কিবা বেছি মোৰ মানে পেট ত, কিবা একচেপ্ট নকৰে অলপ প্ৰব্লেম হৈ যায়।
হম, হম, হম। অ, এইটো বহুত মানুহৰ হয় মানে আনকি গাহৰি খালে। পেটৰ প্ৰব্লেম হোৱা যেন নাই কিন্তু সেইটো বস্তু ফিল নকৰো ইমান
মোৰ বেলেগ মাংস খালে নহয় মোৰ গাহৰি খালেই হয় সেইটো
উম, হম হ বুজিছো'।
আৰু মোৰ এতে কিবা হৈছে মোৰ চাগে কিব প্ৰেচাৰটো ভালকে মানে চাব লাগিব চেক কৰি নেকি এতিয়া মানে কি হয়'। এইটোতো হয়য়ে আমাৰ ল' প্ৰেচাৰ থকা মানুহৰ এনেকে বিচনাৰ পৰা উঠিলে মাথাটো। হঠাৎ লৰা তি বহুত সময় শুই আছে বা কিবা। যেন হঠাৎ উঠি গলে মাথাটো যে বেয়া লাগি দিয়ে সেনে কোৱা মই আজিকালি আৰু কি হোৱা হৈছে'। মই ধৰা কাম কৰিয়ে আছো বা কিবা থিয় হৈয়ে আছো ধৰা আগৰ পৰাই কিবা এটা কৰি পেলাই। কিন্তু তুমি মই ধৰক কিবা এনেকে ঘূৰি দিলো, ধৰা এটা কিবা ধৰাক মই পাতি আছিলোঁ? আলু কাটি আছিলোঁ। দেন মই ধৰা সেইটোৰ পৰা চুইচ কৰি বেলেগ এটা কাম কৰিলোঁ।। হ, যে থুব গলো আলু কেইতটা ত তেতিয়া মোৰ কিবা এনেকে চকুৰ আগত কিবা আন্ধাৰ-আন্ধাৰ হৈ যোৱা দৰে হৈছে।
আহ'। সেইটো বস্তু তোমাৰ ব্লাড প্ৰেছাৰৰ কাৰণেই হ'ব চাগে এইটো কিন্তু তুমি এবাৰ সেইটো বস্তু অকমান গুৰুত্ব সহকাৰে লোৱা সেইটো বস্তু।
অ, মই মাক কলো আজিয়ে গৈছিলো এ মাক কলে যে সেইটো ল' প্ৰেচাৰৰেুবিধ
উম হম, লপেছৰে প্ৰব্লেম হাত
আৰু এতিয়া কোৱাচোন যেন তোমাৰ হাই প্ৰোৰলেছে ম সেনেকুৱা ল' প্ৰেচাৰ প্ৰব্লেম কাৰণ মইতো আৰু এনেকুৱা নহয় যে একৌ খোৱা পাতি নাই ভালকে- ভালকে খাই লৈ আছো, ৰাতিপুৱাই ৰুটি খাওঁ, তাৰ পাছত ভালকে ভাত পতি খাওঁ। অ', তাথাপিও হৈ থাকে মই সেইকাৰণে আজিকালি ইমান গুৰুত্ব নিদিওঁ অলপমান বেয়া লাগিলেও হ'ব দে। ভাল হৈ যাব দে, দিলে এনেকুৱাও হয়।